হেল্ল'।
কি কৰি আছে?
সেই ঘৰতে আছো।
অ ভাত খালে নাই?
ভাত না খোৱা বনাই আছো এই কঠীয়া তুলি পেলাই। কঠিয়া তোলাইছো ডিম, আলু, দালি কঠীয়া উঠাবলৈ গৈছিলো খেতি কৰি আছো নহয়।
অ বোকা কিমান দিলে?
বোকা দুবিঘা মান গৈছে।
দুবিঘা অহ বতৰ কেনেকুৱা?
বতৰ একদম বহুত ৰ'দ ৰ'দ চোকা ৰ'দত মাটি ৰুব নাই, কঠিয়াতুলিব নাই, ঢেৰ মাছ উলাইছে মাছ ওলাইছে আৰু গৰৈ, মাগুৰ, পুঠি মাছ
দ মাতি নেকি আপোনালোকৰ সেই ফালে? আপোনালোকৰ সেইফালে দ মাটি নিকি?
দ মাটি অ পানী শুকাই গ'ল ৰ'দ চুকা যে ইমান ৰ'দ দিছে। দূৰত মানুহ থাকিব নোৱাৰি, কঠীয়া উঠাব নোৱাৰি, মাতি ৰুব নোৱাৰি মানে ৰ'দতটো এইবছৰ বেছি টাবতটো বেছি হৈছে। ইমান টাপ বুলি জনা হ'লে কঠি ম খেতি নকৰিলোহেতেন নহয়।
তাকে মানুহে খেতি কৰিব নোৱাৰা হ'ব লাষ্টত গৈ। কি কি কঠীয়া পেলাইছে।
এইবোৰ জহা, চকুৱা, বৰা, শোলপোনা, জাহিঙা, ছয়চম্পা,
অ
তাৰপিছত টি জেপি, বৰা তেনেকে ঢেৰ ধান বাও খেতি কৰিছো কঠিয়া পেলাইছোঁ এতিয়া বতৰ হে বেয়া ৰোপ ধৰিছে আৰু ইমান ৰ'দ দিছে কেনেকে খেতি কি কৰিম আ
বৰষুণ নাই দিয়া নি?
বৰষুণ নাই বহু ৰ'দ দিছে এইফালে মানুহ ভিতৰত থাকিবলৈকে টান হৈছে।
এবাৰ গৰমটো বেছি হৈছে বাৰু
গৰমটো বহুত বেছি। হৈছে এতিয়া মোবাইলত দিছে দেখোন মানে মানুহ সাৱধান হ'ব লাগে এতিয়া লখিমপুৰ সাতত্ৰিশ চেলচিয়াছ হৈছে বোলে তাপমাত্ৰা। বেছি বেলেগ বা গছ-গছনি কম যে মানুহে কাটি শেষ কৰি পেলাইছে। গছ-গছনি থাকিবলৈ নি মানুহিলাকে বহ বিজনেচ কৰে বা কপি কমি গৈছে মানুহে অ গছ ডাঙৰ হ'বলৈ নাপায় কাটি কুটি বেছি কৰি বেছিকৈ বিক্ৰী কৰে আৰু গছ এজোপা থাকিলেহে ছা হ'ব। গোটেইখন কাটি একেবাৰে তহিলং কৰিছে। সেইকাৰণে মানুহ নিজে এতিয়া মানুহ নিজৰজহতে নিজে মৰিছে গছ গছনি কাটিবলৈ কি দৰকাৰটো আছে। বেপা বেলেগ বেলেগ বিগনেছ কৰিব লাগে এই গছ কাটিৰ পৰা নিজে এতিয়া মৰিছে।
উম।
কন নাই। ছা নাই এতিয়া গোটেই মুকলি জীৱ জন্তু থাকিবলৈও এতিয়া অসুবিধাহ হৈছে উশাহ নিশাহ ল'বলৈ এতিয়া কষ্ট। মানুহৰ উশাহ নিশাহ ল'বলৈ কষ্ট হৈছে।
অ।
গৰু ছাগলী ক'বাত এতিয়া ৰ'দৰ পৰা ছাহলৈ আনি পেলাই গছ এজোপা নাই বান্ধিবলৈ গোতেই মুকলি
পথাৰত গছ গছনি আছে নাই।
গছ গছনি নাই পথাৰত গছ গছনি নাই। সেইকাৰণে বহুত অকনমান দিগদাৰ লাগে। গছ- গছনি গৰুৰ এ গছ- গছনি ৰুলো গছ-গছনি ৰুলও মানুহে কাটি-কাটি পেলাই এয়া ছাগলী এটা বান্ধিবলৈ গছ গছ এজোপা নাই গৰু এটা বান্ধিবলৈ গছ এজোপা নাই ঘৰলৈ আনিবলগীয়া হৈছে। গোহালিলে। শ কৰ গৰম মানে গৰমত জি বোৰ মৰি গৈছে গ গৰু বিলাকে ৰ'দত জিভা উলিয়াই দিছে একেবাৰে ফুফাইছে
কি হব ঠিক নাই। মানুহৰ ভাতকেইটা জহাতে ইমান কষ্ট কৰিবলগীয়া হৈছে।
তাকে অহা বছৰ এই বছৰে অহা বছৰলৈ দিনৰক দিনে খেতি কমি আহিব।
কমি আহিব অ অহা বছৰলৈ
চাউলৰ দাম বেছি হ'বগে।
তাকেহে কি হব কব না এতিয়া যদি এনেকুৱা ৰ'দ দিছে আৰু ভেকুলী বিয়া পতা হলে বৰষুন দিলে হেতেন নেকি।
বৰষুণ দিয়ে নহয় ৰাতি দিয়ে দিনত দিব লাগে।
ৰাতি সেইকণ দি একোৱেইে নহয় এতিয়া। এ দবা পিতা বৰষুণ দিব লাগিব। ডবাপিতা বৰষুণ দিলেহে
হয়।
এতিয়া-এতিয়া যিবোৰ বালি মাতি আমাৰ এই ডোখৰ ৰব চাপৰি একদম মৰুভূমি মানে আৰু
অহ
মৰুভূমিডখৰ এতিয়া পানী শুকাই যায় গোটেই বালি মাটি এতিয়া এ এদিন ৰ এদিন বৰষুণ দিলে একোৱেই নহয় ইয়াত এসপ্তাহমান বৰষুণ দিলেহে মাটি পথাৰবিলাকত পানী হয়।
অঁ বাম গৰু ছাগলী দিবলৈ বাম মাটি আছে নাই আপোনালোকৰ
গৰু ছাগলী দিবলৈ ওচৰত আছে বাৰু লোকৰ মাটি তাতে দিওঁ আৰু এতিয়া চব ৰুই লোৱা পিছত আৰু এতিয়া ঘৰত খেৰ দি দি বান্ধি থব লাগিব কলগছ সিজাব লাগিব সিজাই গৰু বেছি নাই বা গৰু তিনিটা আছে খেৰ আছে। খেৰ দি বান্ধি থৈ দিব লাগিব আৰ
মাটি কেই বিঘা আছে আপোনালোকৰ
আমাৰ মাটি পাঁচ বিঘা মান আছে।
উম বন্ধক
বন্ধক আছে, ঘৰৰ আছে। ঘৰত দুবিঘা মান আছে।
অঁ।
তেনেকে বছৰ এবছৰ ভাতটো আৰু হয়গে যেন তেনে।
উম
এই ভাতকেইটা ভাতকেইটা জহতে ইমান কষ্ট।
তাকে খেতি কমি আহিলে মানে ধান-চান অ খোৱা কি বুলি তই চাউলৰ দাম বাঢ়িব
খেতি এতিয়া এই ৰ'দত মানুহে কেনেকে কৰিব এতিয়া বহুত দাম হব চাউল পাতৰ।
উম ইমান ৰ'দ দিছে আৰু দুদিনমানৰ পিছত পানী নাইকিয়া হ'ব
মানে এনেকে হ'ব এতিয়া কৰা এতিয়া যিবিলাক খেতি কৰিছে সেইবিলাকো শুকাই যাব নহয় ৰোৱাবিলাক। কৰপৰা থাকিব বৰষুণ নিদিলে এতিয়া এই জেঠমহীয়া ধুমধাম বৰষুণ দিলে।
উম এতিয়া বৰষুণ নাই
এতিয়া ৰাইজক মানুহ মন ভাল লগালে। এতিয়া এই আহাৰতে এনেকুৱা টিকাফতা ৰ'দ দিব বুলি কোনে জানে এতিয়া কি খেতি হব এতিয়া আহাৰতে মানুহে খেতি কৰে আহাৰৰ খেতি মাটিকণ ৰুলেহে ভাল হ'ব খেতি এই ভাদমহীয়া খেতি কৰিলে কৰ'বাত খেতি ভাল হ'ব পৃথিৱী মানে ধ্বংস হবলৈ লাগিছে আৰু
পৃথিৱী ধ্বংস এনেকে হলে বছৰে বছৰে গৰমৰ হেৰি
উম মানুহে যিমানে পায় মানুহে বুজি নাপায় নহয় যিমানে সেই সিমানে গছ গছনি কাতিবই বাঁহ গছ ডাঙৰ গছ মানুহৰ ঘৰত মানুহৰ ঘৰত বাঁহ গছ এজোপা থাকিবলৈ নিদিয়ে বেছি
উম উম সেইবোৰ জহতহে এতিয়া এনেকুৱা হৈছে
এতিয়া হেৰি হৈছে এইবিলাক জেগাত গছ গছনি ৰুয়ে আছ ঘৰৰ ঘৰতো চাহ পৰিৰ কাৰণে আমাৰ ইয়াত মানুহ গছ-গছনি ৰাখিবলৈ নিদিয়ে কাটি কুয়ি এদায় কৰে গোটেই গছ গছনি কাটি মানুহ এতিয়া কেনেকে জীয়াই থাকিব ব দিনক দিনে বস্তু দাম দিনক দিনে বস্তু দাম বাঢ়িছে দিনক দিনে বস্তুৰ দাম বাঢ়িছে
উম
এতিয়া কি হব এতিয়া
আগৰ দিনত গাওঁবিলাকত সেই ঠাণ্ডা হয় আজিকালি গাওঁ চহৰত
উম এতিয়া গোটেই মুকলি মানে ক'তো এজোপা গছ নাই ডাঙৰ গছ বুলিবলে গছজোপা কেনেকে ডাঙৰ হয় কেনেকে হেৰি হয় সেইটোকে চাই থাকে ডাঙৰ হব আউ ভাল চাইজ কুডা এটাও নবহে এই তাকে কাটিব
অ
তাকে কাটিব কাটি একদম সেইবোৰ বেছি কৰি বিক্ৰী কৰি খাব।
নিউজত দিছে সেই লখিমপুৰত এবা গৰম বেছি বুলি
গৰম বেছি বুলি দিছে অ গম পাইছোঁ
বেলেগ জেগাত ইমান গম নাই গুৱাহাটীৰ নিচিনাই হল এতিয়া লখিমপুৰখন
সেইটো কাৰণে এতিয়া ইমান গৰম হৈছে ম কা গছ গছনি কাটিবলৈ কোনো প্ৰয়োজন নাই ন
এটকা দুটকা কাৰণে মানুহে গছ গছনি কাটি ধখ কৰিলে
তাকে
ভাত কিহেৰে বনালা
মানুহ মানুহ জীয়াই থাকিবলৈ টান হৈছে এতিয়া
ভাতটো কিহে বনাব
ভাতো দালি দালি ডিম আলু পিটিকা কৰিবলৈ কৈছো দালি আছে অকমান গৰমত এইবোৰ যি যিতি বস্তু খাবলো
গৰমত দিনটো বেয়া বাউ
উম
টেঙা খাব লাগে গৰম
টেঙা খাব লাগে কালি টেঙা তৰকাৰী বনাইছিলো মাছৰ সৈতে
পথাত
মাছ দুই কেজি মান পাইছিলো
গেপ
বটীয়া মাছ বটীয়া মাছ পুঠি মাছ মাগো মাছ
অ
তেনেকেই সেই কৰি থৈ যে ইমান ৰদত মাছ ধৰিব নোৱাৰি দেই খেতিত
মাছ বোৰ এই গৰমত মৰি গৈছে চাগে এবাৰ মাছৰ সংখাওঁ বেছি হয়
বেও এ মাছৰ হৈখিয়াহ বেছি হলে হেৰি পথাত পানী দুনি কম হয়
অহ
আম কঠাল বেছি লাগিলে বাম হয় আম লাগিলে দ হয় পানী হয় এতিয়া এবাৰ কঁঠালটো বেছি
অ
সেইকাৰণে এতিয়া ইমান পৃথিৱীখন এনেকুৱা হ'ব লাগেনে
তাকেহে
উপায়তো নাই দিয়া কৰিবই লাগিব দিয়া
অ বৰষুণ এইবৌ ৰোৱনী লগাই দিবি
ৰুৱণি হেৰি পাব লগীয়া নাই নহয় বঙালী মানুহ বিলাকে বাগানত কাম কৰে যে পাত চিঙে যে সিহঁতৰ আকৌ কাম খতি কৰিব সিহঁতৰ হেবু সপ্তাহেই সেইবোৰ
উম আজিলে খেত অ বঙালী মানুহ পাবলৈ টান।
কাৰ চব বাগান যায় আৰু কিছুমানে খেতি কৰিবলৈ ধৰিছে।
অ আজিকালি বঙালী বিলাকে খেতি কৰে।
উ ৰ'দত সিহতি ৰ'দত কাম কৰি ভাল পায়। বৰষুণত তিতি পেলাই বেয়া পায়।
উম
উম আ গোটেই আজি ৰোৱনী বিচাৰিলেকে ৰোৱনী নাই।
অ ৰোৱনী লগাই দিব লাগে এতিয়া বঙালী মানুহ বিলাকে পাবলে টান নহ এতিয়া।
পানী নাই পানী অলপমান আছে কালিও আৰু কিমান টো দিব পাৰে।
অ আকৌ ফাটি শুকাই যায় বা।
মানেহে আকৌ। জিপাইছো ৰুইছো আও ৰুব লাগিব উপাইটো নাই লাগিলো
কোনদিনা আকৌ পৰা বানপানী হয় আকৌ। ৰ'দ দিলে আকৌ পানী নিদে। আমাৰ খেতি বাতি নাই আমি চাউল কিনি অ
অ আমি কিনিও খাওঁ চাত ধানে নাতিলে।
অ ইমান কষ্ট কৰিব নোৱাও মানে। সেইকাৰণে আমি চাউল কিনিয়ে খাওঁ এই খেতি। খেতি কৰাত যিমান পইচা কিনি খোৱা সিমানেই হ'ব
এ কিনি খুৱাই ভাল ইমান কষ্ট।
উম সেইকাৰণে খেতি চেতি খেতি চেতি সেইকাৰণে আমি নকোও কিনিয়ে
ভালেই আহিব ভাল কথা। আমি এতিয়া খেতি কৰি আমাৰ বহুত শাস্তি হৈছে বহুত কষ্ট হৈছে। এতিয়া দেহা মোৰ দেহা চেহা পৰি গৈছে আৰু।
অ হয়
উপায় নাই তেতিয়া
বৰষুণ দিব লা দিব লাগে বাৰু।
বৰষুণ আহো আহোকৈ নাহে নহয় দিনতো আজি গাজি কুমে আহিলে বৰষুণ